অ হে
কি খবৰ? এ আছো আৰু। কি কৰিছা?
এয়া বহি আছো ৰুমতে। তুমি কি কৰি আছা?
অ ময়ো এনেই আছো ৰবা। কোৱা আজি হেৰি কৰো নেকি আমি বন সংৰক্ষনৰৰ ওপৰত পাতো নেকি? এই তোমাৰ গছ গছনি ৰোপনৰৰ ওপৰত? নাই নাই গছ গছনি ৰোপন। হয় নে নহয়? অ। তুমি গছ গছনি ৰোৱা নে নৰুৱা তোমাৰ ঘৰৰ ওচ?
মইতো এনেই হয় হয় ৰুম হয় মই যেনিবা এতিয়া ঘ ঘৰৰ কাষত যেনিবা এটা গছ কাটিলে ত মই- তাৰ মান মই আৰু দুটা তিনিটা গছ মানে লগাও মানে মই
উম উম আৰু তুমি কি ভাবা। পাইনে যে গছ গছনি মানে গছ গছনি ৰোপন কৰিব লাগে নে আমি নালাগে।
লাগে কিয় কলে আমি যেন যোনটো উশাহটো লৈ আছো ত হেটো আমিতো গছৰ পৰাই আমি হাৱাতো আমি পাই আছো নহঁ ত আমি উশাহ কোনটো উ উশাহ আমি যেন উশাহটো লৈ আছো যে ত গছ গছনি আমি লৈছো ত মোৰ মতে মানে আজিকালি জগত মানে এনেকুৱা যে কিছু বহুত মানুহ আছে যে এনেকুৱা মই আৰু তুমি যে এতিয়া যেনেকুৱা ভাবি আছো যে গছ গছনিৰ বিষয়ে মানে এনেকুৱা মানে লগাব লাগে এটা কাটিলে দুটা লগাব লাগে আৰু দুটা কাটিলে চাৰিটা লগাব লাগে এনেকুৱা মানে চবে ভাবিলে টো মানে ভালে আছিল মোৰ মতে-
উম।
তুমি কি ভাবা এনেই
মোৰ মতেতো গছতো পুৰা মেইন ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ লাইফৰ কাৰণ গছৰ পৰা আমি অক্সিজেন পাইছোঁ। ন সেই অক্সি সেই অক্সিজেনে আমাৰ কি কৰিছে অক্সিজেন সেইকাৰণে আমি জীয়াই আছোঁ অহঁ আমি আমি খোৱাত এদিন নোখোৱাকে থাকিব পাৰু কিন্তু অক্সিজেনটো যদি আমি ওৱান মিনিট নাপাওঁ আমাৰ হেৰি হৈ যাব। উ মানে অক্সিজেনটো ওৱান মিনিট নাপালে আমাৰ উ এনেকুৱা হব যে আমি জীয়াই থাকিব নোৱাৰিম হয় নে নহয় আৰু আৰু আৰু অক্সিজেনটো এনেকুৱা নহয় যে অকল গছ গছনি তেনেকুৱা নিজে অকল অক্সিজেন দিয়ে, গছে তো মোক ফ্ৰুটছো দিয়ে। ফল দিয়ে ফুল দিয়ে প্লাছ তোমাৰ গছৰ কাৰণে আমাৰ বৰষুণ কোনটো ঠিক হয় ক্লাইমেট চেঞ্জ ক্লাইমেটতো ভালে থাকে কিন্তু আমি গছ কাটিলে টো ক্লাইমেটতো চেঞ্জ হৈ যায় তহঁ, যোনটো আমাৰ হেৰি হয় গছ গছনি আমাৰ বহুতে কাটি দি আছে এ এ মানে ধৰি লোৱা এডভান্স হোৱাৰ নামত আমাৰ চৰকাৰে কি কৰিছে, এডভান্স চোৱাৰ নামত বেছিকে গছ-গছনিবোৰ কাটি দি আছে, হয় নে কিন্তু? চোৱা, গছ কাটি মানিছো এখন ফ্লাইভাৰ বনালে বা গছ কাটি এটা ফেক্টৰী বনালে কিন্তু সেইটো কি হ'ব সেই লাভ নহব, কচোন হ'ল। ফেক্টৰিটো হল কিন্তু গছটো তাৰফলত যে ৰ'দটো যে বহুত হৈ গ'ল, বতাহ বৰষুণ নোহোৱা হৈ গ'ল ৰ'দ বছি হৈ গ'ল আৰু অ অভাৰ ৰ'দৰ ফলত তোমাৰ অভাৰ বৰষুণ হ'ব, যাৰ পৰা বান পানী হ'ব, এটা গছৰ কাৰণ চ কিমান খিনি প্ৰব্লেম হৈ যায়। আমাৰ বৰষুণ নোহোৱা হৈ যায়, ৰ'দ হৈ যায়, বানপানী হৈ যায়। প্লাছ
হয়।
বেমাৰ হয় যিটো কাৰণত যে আমি উশাহ, উশাহ লোৱাৰ প্ৰব্লেম হয়। কিবা হয়, হয় নে নহয়? এতিয়া তুমি বোলে যদি তোমাক কোনোবাই সোধে যে তুমি
হয়।
তোমাক যদি কোনোবাই সোধে, যে গছ উম। ক ক বা?
মানে মই এইটোয়ে ভাবো যে, আগৰ আগৰ যুগৰ মানুহ যেন ইমান এশ বছৰ এশ বিশ বছৰ এনেকুৱা কিয় জীয়াই থাকে, তেতিয়া গছ-গছনিও মানে বেছি আছিল, ত' আজিৰ যুগত মানে আই এ আয়ুটো মানে কমি গ'ল, তো এনেকুৱা আছে যে আজিৰ যুগত মানে এশ বছৰৰ মানুহ জীয়াই নাথাকে। আশি বছৰ সত্তৰ বছৰ, এনেকুৱাতে ম নুহ মানে মৰি যায়, ত মোৰ মতে মানে এইটো মানে অলপ ভাবিব লাহে যে চৰকাৰক, মানে গছ গছনি মানে কাটিব নালাগে বুলি মানে মানে এটা কাটিলে দুটাতো লগাবই লাগে।
উম এনেকুৱা নহয় যে। আমি এডভান্স হ'ব নালাগে আমিও উন্নতি কৰিব লাগে যেনেকে বাহিৰৰ দেশবোৰ উন্নত, উন্নতি কৰিছে আমিও কৰিব লাগে কিন্তু এনেকুৱা নহয় যে আমি গছ গছনি কাটি - আমি অ- যদি এটা জাগাত ৰাস্তাৰ মাজত। গছ আছে সেইটো কাটিব লাগিব নহ'লেতো মানুহ গাত- পৰি তো মানুহৰ অসুবিধা হ'ব কিন্তু তাৰ।
এ এনেকুৱা কও কও কৰিব পাৰি ন নহ'লে ইয়াৰ পা তুমি ৰা হয় আৰু - তুমি এতিয়া ৰাস্তা বনাই আছা যেনিবা তুমি ৰাস্তা বনাইছা ঠিক আছে কিন্তু- ৰাস্তাৰ চাইডে চাইডে তুমি গছ- তুমিচোন লগাব পাৰা ন ত' বেলেগ- যে চাইনা, জাপান এইখিনি জেগাত- টো এনেকুৱাতো ৰাস্তাৰ কাষত কাষত তেন্তে মানে- কিবা গছ গছনি বুলে লগাই। চাবও ধুনীয়া লাগে। তুমি এইফালে। হাৱাও পাই আছা তুমি তম-
অ উম উম উম আৰু আজিকালি যে গছ গছনি কাটি- তাতে যে তোমাৰ হেৰি বনাই ৰাস্তা বনাই তোমাৰ ৰাস্তাত, বনাইছে ঠিক আছে ৰাস্তাটো কাষত- সেই খিনি গছ থকা জাগা খিনি সেইখিনি তেনেকে থৈ দিব লাগে ন যে অ এই গছ - ডাল আছে আমি এই গছডাল কাটিব নোৱাৰোঁ বহুত পুৰণি গছ হয়। ত সেনেকে থৈ দিব লাগে। থৈ পেলাই তাৰ কাষে ৰাস্তাটো বনাব লাগে কিন্তু আজি। এইফালে আমাৰ তেনেকুৱা নকৰে গছটো পৰা। টোটেলি কাটি দিব কাটি পেলাই হেৰি কৰিব অ আমি বহুত গছৰ পৰা আমি চোৱা আমি যে কাঠ ইউজ কৰিছোঁ। সেইবোৰতো আমি গছ গছৰ পৰাই পাই আছোঁ। তহে গছ- কাঠ ইউজ কৰি গছৰ লগত আৰু এডাল আৰু দুডাল গছ, থব লাগিব আমি হয় নহয় তে- তেতিয়াহে আমাৰ লাভ হ'ব। যদি আমি কাঠৰ এতিয়া আমি কাঠৰ বস্তু ইউজ কৰি আছোঁ। উম। কাঠৰ বস্তু ইউজছ কৰিছোঁ যদি আমি গছ- টতেলি কাটিয়ে দিও নেষ্ট আৰু কাঠ আমি ক'ৰ পৰা পাম নাপামে ন'-ত' আমি এডাল য কাটি দিছো। দুডাল ৰুব লাগে হয় নে নহয়? তেতিয়া আমাৰো আমাৰ লাভ চাব হ'ল আৰু আমি আমাৰ উম, আমাৰ বতৰ টোও ভাল হৈ থাকে। আমাৰ লাইফ টোও ভাল হৈ থাকে ন ' সেইটো নহয়? আৰু তুমি কি মানে তোমাক যদি কোনোবাই সোধে যে তুমি কি মানে তোমাৰ -তোমাৰ ফালৰ পৰা তুমি কি মন্তব্য দিব বিচাৰা যে গছ -গছনি ৰোৱা বা গছ -গছনি কাটাৰ ওপৰত তেতিয়া তুমি কি কবা? যে তোমাৰ ফালৰ পৰা যিটো কয় যে তুমি কি তোমাৰ
আজিকালিৰ মা -আজিকালিৰ মানে এনেকুৱা মানে ফেশ্বন হৈ গ'ল বুজিছা না। ত' কিছুমান মানুহ মই বহুত দেখিছো ত' ইনভাইৰন দিয়ে মই মানে খালি গছ- গছনি লগাব অলপ দেখুৱা কৰিব তাৰ পাছত মানে পাহৰি যায় যে গছ- গছ আমাৰ কাৰণে কিমান মূল্যৱান বুলি মানে এইটো পাহৰি যায় যে এইটো গছ -গছনিৰ পৰা আমি হাৱা পাই আছ আমি কিবা পাই আছোঁ। আমি ফল- মূল খাব পাই আছো আমি যিবোৰ খাই আছো যেনে খাদ্যবোৰ এইবিলাক আমি পাই আছো গছ- গছনি গছ- গছনিৰ পৰাইতো পাই আছো ন' ত'মোৰ মতে মানে ইমানে মানুহৰ জীৱন যিমান মূল্য ন'গছৰো মানে ইমানেই মূল্য আছে যে মই এইটো ভাবো যে।
উম এতিয়া চোৱা মোক যদি কোনোবা মই কি মম যে, আমি যে গছ -গছনি আন এনভাৰমেণ্টত যে আমি গছ গছনি ৰুওঁ আমি - আমি স্কুল এখনত কি কৰে চব চাগে কয় যে এডাল - এডাল গছ পুলি লৈ আহিবা আহি পেলাই ৰুব দিয়ে ন' মই বিচাৰো যে সেইটো কৰিব নালাগে ধৰি লোৱা পাচ ত' দচ তা ষ্টুদেণ্টে মিলিকনে এডাল
উম
আৰু সেই ষ্টুেদেন্ত কেইজনক মানে এইটো দায়িত টো দি দিব লাগে যে তোমালোক এই গছডাল ৰুইছা এই গছডাল তোমালোকে চাব লাগিব এই
চোৱা কিছুমানে চু চু চুৱাবোৰ মানে সদায় হয় হয় প্ৰথমত তো
অ অকল বস্তু আ এনছ অ এনছ এনভাইৰনমেন্ট ডেট কি কৰে এনভাইৰনমেন্ট দিনাখন কি কৰে যে অন লি উ
এদিনে
এনভাদিয়া তাৰপিছত এনভাইৰমে
হয় তাৰ পাছত মানে ইমান মানে ইমান ধ্যান নিদিয়ে ধ্যান নিদিয়ে এইটোয়ে মানে আজিকালিৰ মানে এনভাইৰনমেন্ট ডে মানে এ মানে এটা ফেশ্বন হৈ গ'ল মানে
উম কিন্তু হিচাপত কি কৰিব লাগে যে আ মই ধৰি ল মই কোনো মই ধৰি ল মই ধৰি লোৱা মই স্কুল এখন খুলিছো ত মই কি বিচাৰিম যে মোক মই ধৰি ল গছ দুডাল ৰুইছো মই ষ্টুডেন্টবিলাকক ভাগাই দিম ন যে তুমি তুমি এই দছজন ষ্টূডেণ্ট এই গছডাল তোমালোকৰ দায়িত্ব এই গছডালক পানী দিব লাগিব এই গছডালত তোমালোক কে সাৰ দিব লাগিব গছডাল জীয়াই তোলিব লব দা কৰিব লাগিব হয় নে আমি চোৱা যদি আমি বিছ বিছ বিশ ত্ৰিশডাল গছতো ৰুব নালাগে একেলগে একেলগে তুমি যদি দহ ডাল গছো ৰুই দিয়া বা পাঁচ ডাল গছ ৰুই দিয়া সেই গছকেইডাল যদি ডাঙৰ হয় পোৰা ভালকে
হয়
এইটোতো বিছ ত্ৰিছ ডালকৈ মৰিয়ে যাই তই কি লাভ হ'ল আমাৰ গছ ৰুৱা একোতো লাভ নহল তুমি কি কৰিব লাগে যে তোমালোকে চবেই গছ পুলি আনিব নালাগে মই গছ পুলি আনিছো
এইটোকে ভাবো যে মই খালি গছ ল হয় নে নহয় ত তুমি এতিয়া যে তাত তুমি এ বিষয় কৈছে ন তুমি যেনকা এতিয়া তে এতিয়া তুমি ঘৰত টো জেনেবা আছে চা হয় তুমি এটা গছ লগাইছা ত তুমি পানীও স দাই দিব লাগিব প্ৰথমে পানীতো দৰকাৰ ন
উম
থাকিবলৈ প্ৰথমতে তাকাণে পানী দিব লাগিব মই সদায়। এমাহ দুমাহ এনেকুৱা সদায় তাক মানে পানী দিব লাগিব তুমি দিনত দুইবাৰ তিনিবাৰ কে তুমি সদায় পানী দিব লাগিব। এতিয়া এটা গছ তোমাৰ জীৱিত হ'ব ন তাৰ পাছতে আমাৰ কাৰণে। ফলবোৰ এইবিলাক দিব।
উম আৰু গছডাল যদি আমি অকল ৰুই পেলাই ফটো উঠাই থৈ দিলো সেইটোতো একো লাভেই নহ'ব নহয় সেইটোতো।
এইটো লাভ নাই এইটোয়ো মই কৈছো আজিকালি। আজিকালিৰ মানে যুগৰ মানে এনেকুৱা হৈ গল যে খালি এদিনৰ কাৰণে মানুহবোৰ কৰে তাৰ পাছৰ পৰা মানে পাহৰি যায় হয়।
দেখুৱা কৰি ভাল পায় হম।
আজিকালি মানে এনেকুৱা মানে হৈ গ'ল মানে চ চবে দেখুৱাই বা খালি ভাল পায়।
উম আৰু আমি ঘৰতো মানে নিজৰ বাচ্ছা বা নিজৰ জুনিয়ৰ বা নিজৰ ডাঙৰক সদায়টো কব লাগে ন তোমালোকে সদায় গছ গছনি ৰুব লাগে গছ গছনি হেৰি কৰিব নালাগে হয় নে নহয়?
হয় আৰু ঐটা নিকোবাৰ যে নিকোবাৰ। তইটো এতিয়া বহুত গছ গছ ক। কাটিব বুলি শুনি পাইছো মানে এনেকুৱা প্ৰজেক্টৰ কাৰণে ত' মোৰ মতে মানে প্ৰজেক্ট এইবিলাক কৰিব লাগে যে কিন্তু ইমানো যে গছ গছনি কাটিব নালাগে মোৰ মতে।
সেইটোয়ে মানে চব প্ৰজেক্ট অ কিছুমান প্ৰজেক্ট মানে চ কিছুমান প্ৰজেক্ট অ তুমি যদি কোনোবা। এটা জাগাত এডভানস কৰিব বিচাৰিছো ত সেইটো গছত সেইটো জাগাত কাটিছা কিন্তু ছেম চছেম সিমান খিনি গছ আৰু বেলেগ এটা জাগাত ৰুব লাগিব ন। তেতিয়াহে বেলেঞ্চটো হৈ থাকিব যদি আমি। আমি যদি চব ফালে কাটি দিওঁ তেতিয়াহলেতো একো লাভ নহ'ব আমি যদি এটা চাইডে কাটিছো এটা চাইডে আমি ৰুবও লাগিব হয় নে নহয়। বুলে অ চব জেগাত তেতিয়া ছয়। তাৰ মাজত কিবা এটা ঘৰ থকা জেগাত সেনেকে গছ পুলি। পচিবল নহয় কিন্তু আমি জংগল। ৰুব পাৰো যোনটো অলপ পথাৰ এৰিয়া সেইবিলাকতো ৰুব পাৰো। বা যোনবোৰ আমাৰ অৰণণ্য বিলাক সেইবিলাকতো আমি গছ ৰুব পাৰো হয় নে নে নহয় যিবিলাক। নালাগা গছ মানে বেকাৰ জংঘল টাইপ সেইবোৰ কাটি ভাল ভাল গছ্তটো লগাব পাৰ আমি তাত হয় নে নহয়।
উম। আৰু। কিবা দিল্লীতে যেন আমাৰ যোনটো আমাৰ ভাৰতৰ ৰাজধানী তাতে ইমান গৰম কিয় তাতে গছ গছনি। নাইকাৰনে তো ইমান গৰম ন তাতে। মানুহবোৰ থাকিব নোৱাৰে ত' মোৰ মতে মানে। এইখিনি জেগাতো মানে গছ গছনি থাকিব লাগে যে অলপ লগাব লাগে চৰকাৰে মানে ভাবিব। লাগে আৰু গছ গছনি আৰু মানে লগাবলৈ মানে। চেষ্টা কৰিব লাগে মানে। যিমান হ'লো আমাৰ ৰাজ- ৰাজধানী হয় ন দিল্লীটো ত' গৰম বেছি মানে তাতে। হয় তে বা ইমান বাহিৰৰ বাহিৰৰ- বাহিৰৰ প্ৰধানমন্ত্ৰীবোৰ প্ৰেচিডেণ্ট কৰি কৰি এইবোৰ- ৰাষ্ট্ৰপতিবোৰ এইবিলাক আহে ত' সেতও তো আহি- মানে অলপ ভাল পাব লাগিব ন। তো ইমান-
উম আৰু মন্ত্ৰী-মন্ত্ৰীৰ কথা নকওঁ। যিবিলাক টুৰিষ্ট টুৰিষ্ট বিলাক যে আহে বাহিৰৰ- সিহতে আহি পেলাই যদি ভাল নালাগে টো কি হ'ব। কাৰণ বাহিৰতটো ঠাণ্ডা আছে কিয় ঠাণ্ডা- কাৰণ বাহিৰত যদি এডভানস আছে তাৰ লগে লগে গছোও আছে সিহঁতৰ- গছ গছনিও ৰুইছে কিন্তু আমাৰ ইয়াত
এইটোয়ে কওঁ যে মই গছ-গছিনি খালি কাটিলে নহয় লগাব লাগে।
উম তোৰ লগাবওঁ লাগিব। দিয়া তেনেহ'লে আজিৰ কাৰণে ৰাখি- ৰাখিছোঁ।
ঠিক আছে মই তোমাৰ লগত কথা পাতি ভাল লাগিল। বাকী আকৌ এইটো টপিকৰ ওপৰত আমি কথা পাতিম। ঠিক-
উম উম উম উম দে ৰাখিছোঁ উম উম।
হয়।